হেল্ল' অ কি কৰিছা? এয়া মই এনেই আছো তুমি কি কৰিছা?
মইও আছো এনে
গৰম
গৰম মই তাকে ফেন তলতে বহি এনে অকমান এনে মোবাইলটোকে চাই আছিলো
কুৱা হৈছে
অ আমাৰ তাতো ৰাতিটো বৰষুণ।
অ ৰাতি বৰষুণ পৰিছে ন উম এতিয়া। আক ৰ'দ আৰু কি জানাই ৰ'দটো দিলে গুপ গুপকে গৰম টো আহি যায় যে বহুত গৰম আৰু ইমান গৰমত চুলি তুলিবিলাক ইমান সৰি
সৰিছে ন তোমাৰো মোৰো সৰিছে বাৰু দেই মই শেষ মই মানে হেৰি কৰো অ মই জবা ফুল জবা ফুল। পাত জবাব ফুল যেই নহওক আৰু সেয়া এনেকৈ মিক্সিত হেৰি কৰি পেলাই জেতুকা পাতৰ লগত অ তেনেকে লগাও নহলে দৈ আৰু কল এনেকে মিক্স কৰি পেলাই
দৈ কল লগালেও চুলি নহৰে নেকি তাকে
পৰে ভাল চু চুলি খিনি ভাল হয় দৈ আৰু কল অঁ কল তেনেকে মিক্স কৰি পেলাই অলপ পালেও ভাল নহলে আকৌ হেৰিও কৰিব পাৰা, হেৰিও কৰিব পৰা তুমি, এই কফি? নাৰিকল তেল, তাৰ পিছত আকৌ এই কণী কুহুমটো নিদিবা ব
অ অ। বগা খিনি দি পেলাই অ মই মানে কি কৰো জানা এয়া ধৰা মিঠি গুটি যে মিঠি গুটিৰ লগত তোমাৰ জবা ফুলৰ পাত আৰু ফুল দি এল'ভেৰা যে হেৰি যদি থাকে গছ থাক আমাৰ আছে যে, সেয়া এডালমান তাৰপৰা উলিয়াই পেলায় দি ৱাৰ লহৰাখিনি, উলিয়াই দি পেলাই মিকচিত পিছি লগাও, অ তেতিয়া দিলেও মানে চুলিখিনি পিছ চলো হয়। লগতে তোমাৰ চুলি খিনি নখৰে অ ভাল ফৰফৰীয়া হৈ থাকে জানান নে ধোৱা দুদিন। তাৰ পিছত চোন আকৌ ঘামি পেলাই তেল যেন হয়।
অ আগতে যে এটা গছ আছিলে হেৰি মু ঠা গছ বুলি কয় মনত আছে।
অ নাই এইটো গম পোৱা নাই।
এইটো তুমি নাজানা ন, অ মুঠা গছ বুলি কয় গছজোপা সেই গুৰিটোত কি হয়। সেই গুটিটো এনেকে অ। গুটিটো এনেকে পিচি পেলাই আমি যে তোমাৰ হেৰি কৰো জেতুকা চেতুকা এনেকে যে লওঁ তেতিয়া মুঠাটো ল'ব লাগে মানে চুলিৰ কাৰণে বহুত ভাল। তাৰপিছত আকৌ তুম অ তাৰপিছ পিছত আকৌ তোমাৰ এই আমি যে, কেৰা বন কেৰা বন বুলি কও যে এটা বন হয় নহয় চোতালে তোতালে, আৰু সেই বনটো গুটিটো যে গুটিটোও পিচি পেলাই চুলি লগাব বহুত ভাল।
তেতিয়া ভাল নেকি, অ মই এনে ভিটাম মিন ই টেবলেটটো যে তোমাৰ টেবলেটটো আনি পেলাই সেইটো উলিয়াই লৈ- তাতে নাৰিকল তেল দি- পেলাই গৰম কৰি অলপ, অলপ মূৰত লগাই দিওঁ। আগতে নেমু দিওঁ অলপ- মান। তেনেকে দিলেও তোমাৰ ভাল হয় হৰাটো। কিন্তু উম' উফিটো নহয় উফি নহবলৈ দিওঁ মই সেইটো। কিন্তু তোমাৰ কি' হয় জানা তুমি যদি- আজি তেল লগালা। কাইলৈ ধূলে পৰহিলৈ আকৌ- চুলি খিনি তেল, তেল হৈ যায়।
তেল, তেল হৈ যায়। হেৰি এই উম' ঘামি থাকে যে। চুলি-
াগে আৰু তোমাৰ চুলিবলাক সৰেও বেছি আৰু লগতে তোমাৰ তেল, তেল বেছি হয়। আৰু গৰমত উফিটোও বহুত বেছি- হয়, নহয় নে বাৰু। অঁ আৰু অঁ খোজতি গোটেই মূৰটো তোমাৰ। থাকিবই নোৱাৰে।
অঁ সেই তুমি হেৰি কৰিবা চোন তেনেকে- এ' নেমু, নেমু সানিবা। নেমু হানি পেলাই তোমাৰ আকৌ হেৰি- কৰিবা। এই এ' এনেই জবা ফুলৰ পাত- বা এই এতিয়া হেৰি পোৱা যায় অ আমলখি। আমলখি এতিয়া আকৌ সৰু, সৰু- হৈছে আৰু। মানে- সেইটোও কামত আহে। উম' অঁ সেই তেনেকুৱা যদি পোৱা ক'বাত আঁহ নিজৰ কাৰোবাৰ ঘৰৰ তেনেকুৱা।
উম' উম। তেনেকে আনি পেলাই লৈ আহিব পাৰিম। অঁ আচলতে সেইটো। ভাল। আজিয়ে আমলখি-
উম। আৰু জেতুকাটো ভাল জেতুকাটো তোমাৰ বেলেগ- মানুহে যে ৰং- কৰে ন' চুলিবোৰত ৰং কৰে সেইটোতকে জেতুকাটো ভাল। জেতুকাটো- যে মানুহৰ প্ৰেছাৰ- চেচাৰা থাকে।
অঁ অঁ ভাল নেকি? সেই তেওঁলোকৰ কাৰণে?
অঁ সেইটো প্ৰেছাৰ থকা মানুহৰ যে তোমাৰ হেৰি-
অ', ঠাণ্ডা যে উম আৰু কি জানা জেতুকাটো আগতে মানে তুমি চবৰে ঘৰত তেপোৱা। কিন্তু, আজিকালি তোমাৰ চবৰে ঘৰত জেতুকাটো পোৱা নাযায়। হয়নে? ইমান মানে মানুহে ধৰি লোৱা জেতুকাটো ৰুইছিল যদি বহুত মানুহৰ মৰিও গৈছে যে সেইকাৰণে ওচৰত তুমি পাব বলয়ে নাই।
নাই অ', কিন্তু আকৌ তোমালোকৰ ঘৰত জেতুকা নাই নেকি? অ', ক'বাচোন মই দাল এটা আনি দিম দিয়া ৰুবা।
অ',
আমাৰ আকৌ জেতুকা জোপা বৰ ধুনীয়া দিয়া একদম ধুনীয়া ৰং হয়।
তুমি আহিলে পাত কেইটামান লৈ আহিবাচোন নহ লে মই হাততো লগাই ভাল পাওঁ মানে জেতু দোকানৰ কালাৰটো ভাল লাগে যে, উম এই কি জানা অহ কোৱা অ', দাদাক লগাই দিয়া আৰু কি জানানে? যদি জেতুকাটো তুমি নহয় পটাত পিচিলেহে ভাল। ভাল মিক্সিত দিলে কি হয় অকমান পানী দিব লগা হয় যে ত' মানে কি হয় ৰংটোক কম ধৰে।
অ', এই তাতে কি কৰিব লাগে জানা? এল'ভেৰা -এল'ভেৰা এনেকে মিক্স দিলে তেতিয়া মানে পানীটো কমকে দিলেও হয় আৰু।
চলো হব মূৰত লগাই থলে ভাল হব ন', চুলি খিনিৰ কাৰণে, ৰং হয় নে? বাও অলপমান হলেও। জেতুকা লগালে হয় ন? অহ - অহ ঠিকে আছে মই চুলি খিনিত এতিয়া অলপ লগাম বুইছ
এতিয়া আমিহে, -আমিহে এতিয়া ইমান হেৰি নকৰো ন' কিন্তু বাহিৰততো এইবিলাক প পঢ়ে নাই। কিবা এইবিলাকটো জেতুকাৰ পৰাই নুপুৰ উম
কে সেই তাতটো কেমিকেল থাকে চুলি খিনি কাৰণে বেয়াহে ন' তুমি ঘৰৰ বস্তু যদি ব্যৱহাৰ কৰা চুলি খিনিও ভাল হৈ থাকিব ন' সেইটোয়ে আচল তাতে ভাল গম পাইছানে? বাহিৰৰ বস্তু আচলতে ব্যৱহাৰ কৰিব নালাগেই। যদি মানে পাৰপক্ষত অ' অ' কেমিকেলবিলাক দি থৈ দিয়ে। এতিয়া তুমি মচলাবিলাক চাবাচোন। শুকান মছলাবিলাক, তুমি যেতিয়া পেকেটবিলাক কিনি আনা তাত কেমিকেল থাকে কাৰণে বহুত দিনত অলপ ভাল হয়। থাকে হয়।
আগৰ দিনৰ মানুহে, আগৰ দিনৰ মানুহে যে এই সৰিয়হৰ পৰা যে ওলাই যে, উখলি হয়, সেইটোৰে ধোৱে, আৰু ঔটেঙা বীজটো যে ঔটেঙা বীজটো দিয়ে ন? তেনেকে বোলে ধুৱে যে চুলি
খাৰ দিও ধোৱে বোলে। খাৰ দিও ধোৱে বোলে ন আগতে, খাৰ দিও অ' তেতিয়া দিনত কিন্তু একো নহয়, কিন্তু এতিয়া দিনৰ মানুহে ক'তনো সেই ব্যৱহাৰ কৰিব নহয় জানো? ঘৰৰ বস্তুতেই মানে তেওঁলোকে চলি থাকে, বাহিৰৰ বস্তু কিনি নানেই বুইছে চানে? সেইটোকাৰণে টোন তোমাৰ আগত। ইমান টকা-পইচাৰ প্ৰভাৱটো পৰা নাছিল ছিল গম পাইছা? কাৰণ চব বস্তু ঘৰতে আছিলে যে। অ' অ' চেম্পু ব্যৱহাৰ কৰি, তাকো তোমাৰ চাবাচোন চব চেম্পু, চবৰে চুলিত আকৌ তোমাৰ হেৰি নহয়ে। চুলি কৰে, কিছুমান চেম্পু ব্যৱহাৰ কৰিলে। উম। সেই টো এটা হেৰি হয় মানে প্ৰভাৱ পৰে আৰু তোমাৰ, সেইটোৱে আৰু তাত এতিয়া মানে কি হৈছে জানানে? আগতে বস্তুবিলাক চব নিজৰ ঘৰৰ ঘৰৰ বস্তুবিলাক ইমান বেয়া নাছিলে হয়। আৰু আজিকালি চব দোকানৰ দোকানৰ বস্তু হোৱা কাৰণে চব বস্ত। তো যে সাৰ পাবি ব্যৱহাৰ কৰে বেয়া হয় ন সেইটোয়ে সেই। এই তোয়ে এতিয়া তুমি ঘৰৰ জেতু কা খিনি লগাবা তুমি এতিয়া গছৰ পৰা ছিঙি পেলাই ডাইৰেক্ট লগাব পাৰিবা। অ কিন্তু দোকানৰ পৰা কিনি অনাৰ লগে লগে তাত কেমিকেল এটা থাকিবই ভাল হৈ থাকিবলৈ ন! উম সেইটোয়ে তোমাক অপ
কৰে সেই সেই আগৰ দিনৰ মানুহে চেম্পু ব্যৱহাৰ কৰা নাছিল। ন আমাৰ এতিয়া মাহঁতে কথাটো কৈছোঁ আমাৰ মাহঁতে বোলে চেম্পু ব্যৱহাৰ কৰা নাছিলে খলিহৈ ঔটেঙা বীজ অ অ পিছল হয় যে অ নহয় এনেও ধুনীয়া হয়। মাৰ মোক ধুৱায়ছিলে নহয়। মানে মোৰ অলপ হেৰি কৰালে পিছ চলেহে অঁ। পিছলেহে মই নকৰা হলো এইবিলাক কিন্তু মায়ে আগতে মোক সেইটো এ ঔটেঙা কাটাৰ পিছত সেই বীজটো যে একাৰ মূৰত সানি থৈ দিয়া চুলিখিনি ধুই দিয়া পিছত ইমান পিছল একদম ধুনীয়া।
চুলি খিনি মানে পিছলত। হৈ থাকে। ছাগৈ ন উম মানে কণ্ডিচনাৰ ব্যৱহাৰ নকৰি তুমি মানে ঘৰুৱা এইবোৰ বস্তু ব্যৱহাৰ কৰিব পাৰা ন
এইবিলাক মানে কেনে কুৱা ধৰা। আয়ুৰ্বেদিক আৰু
বেদিক অ সেইতোৱে আজিকালি তুমি যদি আয়ুৰ্বেদিক বস্তুবিলাক বিছাৰি ফুৰা তেনেহলে তুমি তাৰ পৰাই মানে ল'ব।
লব পাৰা অ। কিন্তু এটাইকথা আমাৰ মাহঁতে যিমান বিলাক বস্তু। ব্যৱহাৰ কৰিছিলে সেইকাৰণে চুল তুলিবিলাকো ভাল হৈ আছে। আমি এতিয়া নকৰেও অ ধান অ কিন্তু মাহতৰ দিনলে আমাৰ চুলি নাই কিয়া হৈ যাব।
অ নাইকিয়া হৈ যাব তোমাৰ এতিয়াই ইমান সৰিবলৈ লৈছে তোমাৰ পিছলৈ কেনেকে চুলি থাকিব কোৱাচোন শেষ হৈ যাব গৈ কোৱা আৰু আজিকালি ইমান কেমিকেল হৈছে উম সেইটো আৰু পানীতটোও বেয়া নহয় আজিকালি অ সেইটোয়ে সৰেও আৰু পকে গম পাইছে ছানে পকে বহুত এতিয়া। তোমাৰ ধৰা ক্লাছ ছিক্ ছেভেনৰ ল'ৰা ছোৱালীয়ে চুলি। পকি যায় গম পাইছা ভিটামিনৰ প্ৰভাৱ হয় যে সেইটো কাৰণে তোমাৰ চুলিবিলাক পকে আৰু তুমি চাবাচোন অলপ দিনৰ পিছলৈ সোনকালে পকিব। ত্ৰিশ বছৰ হ'লে বুলি পকে চব চুলি তোমাৰ
চাবাচোন আমাৰ এতিয়া হেৰি কি বুলি কয় আমি এতিয়া মাহঁতে খাইছিলে ধৰা অ সেউজীয়া শাক পাচলি। পাচলি ঘৰুৱা গাখীৰ এইবোৰ এইবোৰ পুৰা মানে পিয়ৰ বস্তু বিলাক খাইছিলে ন অ আৰু আমি
সেইবিলাক বস্তু সাৰ দিয়া বস্তুয়ে খাওঁ অ গাখীৰ তুমি যদি গাখীৰ যদি তুমি কিনি আনা তাত তোমাৰ এক লিটাৰ মান পানীয়ে মিক্স থাকে তুমিনো সেইখিনি গাখীৰ কেনেকে খাবা ঘৰুৱা বস্তুতো তুমি বিচাৰি ফুৰিবও নোৱাৰে ওচৰত যদি কোনোবায় ধৰি লোৱা বেচেও সেইখিনি মানে বেলেগক দিয়ে থাকে থাকে হয় আৰু তাতে তুমি বিচাৰিলে দিবও ন নোৱাৰে ন তেওঁলোকে নিজে বেলেগ মানুহ ঠিক কৰি লয়। যে সেই
অ সেইটোয়ে আমি আমি আমিতো সদায় নানো ধৰা আমি
অ আমি কেতিয়াবাহে আনো সেইটো কাৰণে কিছুমানক উম সদায় দিয়া মানুহকহে তেওঁলোকে দিব হয় নে নহয় সেইটোয়ে মানে চব বস্তু মানে ধৰি ল তোমাৰ
হৈ গৈছে মেইন কথাটো আমাৰ খাদ্যৰ কাৰণেও
অ সেই সেইটো সেইটোয়ে তোমাৰ মানে খাদ্যটো ভেজাল হৈছে যে সেইটো কাৰণে খাদ্যটোয়ে মেইন খাদ্যটোৰ পৰা যদি তুমি প্ৰ'টিন নোপোৱা তুমি ভাল খাদ্য খাব নোৱাৰা ত তোমাৰ এটা নহয় এটা বস্তু লাহে লাহে বেয়া হৈ হৈ গৈ থাকিব আৰু তেনেকে বেয়া হৈ হৈ গৈয়ে আছে হয় লায় লাহে লাহে
তাকে উম নোহোৱা হৈ আহি আছে এ বস্তু বিলাকো নোহোৱা হৈ আহি আছে।
অ কমি কমি গৈ আছে একোৱে নহয় একোৱেই নহয় সাৰ ব্যৱহাৰ নকৰিলে তোমাৰ মানে খাদ্যবিলাকো ভালকে নহয়
নোখোৱালা দেখ খোন কিবা কিবি গৰু তোমাৰ দানা পানী
অ গাখীৰো নোলাই চাবাচোন গাখীৰো নোলায় তুমি এনে আগতে ঘাঁহ বন আনি দিলেই হয় সেইটোৱে
আগৰ পথাৰতে দি থৈছিলে অ অ, উমহ অ অ ঠিক আছে হ'ব অ